হেল্ল' কি কৰি আছা? এনেই বহি আছো। আপুনি?
অ' মই অকমান ৰাস্তা পিনে ওলাই আহিছোঁ।
অ' গৰম এ জ্বৰ হৈ আছে, কাহ হৈ আছে।
অ' বেমাৰ ভাল পাই নাই নেকি?
নাই।
অ' বড়ি খাইছা নে নাই?
উম বড়ি খাই আছোঁ। ডক্টৰে বড়ি লিখিছিলে।
অ' ডক্টৰক দেখালা?
অ' দেখালো, তেজ পৰীক্ষা কৰিলো।
অ' তেজ পৰীক্ষাত কি ওলাইছে?
টাইফড জ্বৰ ওলাইছে।
হয় নেকি কি খাব দিছে এতিয়া?
এ টেবলেট দিছে বেছি পানী চানী ইউজ নকৰি।
অ' হয় নেকি? গৰম পানী খাই চা নে নাই আকৌ?
গৰম পানী খাই আছো কিন্তু বেলে বেছি গৰম পানী খালে আকৌ লুজ মোচন হয়।
বুজি পোৱা নাই কি কৈছা?
গৰম পানী খাই আছো। বেছি গৰম পানী খালে আকৌ লুজ মোচন হয়।
হয় নেকি?
অহ।
বেছি গৰম - হা - নাখাবা। গৰম কৰি উতলাই পুৰা পানী খিনি উতলাই থাকিবা উতলাই তাৰপিছত অলপ সময় উতলোৱাৰ পিছত তেতিয়া ঠাণ্ডা কৰি খালে তেতিয়া একো নহয় এতিয়া তুমি আৰু ডাইৰেক্ট খোৱা চাগে? শুকাই খালে মানে বেমাৰটো, শুকাই খালে ভি ভিতৰৰ হেৰিটো ভিতৰৰ ভাগটো আমি যিটো এৰি দিওঁ গেছ সেইটো গেছ আকৌ শুকালে আকৌতো সেয়া পানীতে পৰে। এতিয়া ম লাগে সেইকাৰণে আকৌ সেইখিনি খাই দিলে সেই তেতিয়া বেমাৰ হৈ যায়। ডিউটিত যাব পাৰিছা নে নাই?
ক্ষতি কৰিছিলোঁ তাৰপিছত ইমান ক্ষতি কৰিব নোৱাৰি আৰু সেইকাৰণে ডিউটি
হয় নেকি? অ' বেমাৰ হলে - বেমাৰ হলেও যাব লাগে?
অ' চুটি নিদিয়ে নহয়।
হয় নেকি?
অহ।
অ' এতিয়া তাত কি খাইছাগৈ এতিয়া?
ভাত খাব পৰাই নাই ভালকে ডিউটিত। উম। জলকীয়া নিচিনাহে লাগে টেষ্টে এ নালাগে। তেও খাই আছো অলপ অলপ।
হয় নেকি? অলপ অলপ নহয় খাব নোৱাৰিলেও অকমান চেষ্টা কৰি খাবা কিয় জানা নহলে আকৌ বেমাৰতো নাখায় নাখায় তেতিয়া দুৰ বল হলে। তাত অকলে থাকা যিহেতু, তেতিয়া কোনে চাব? সেইটো কাৰণে আৰু ধৰি ল খোৱা বোৱাটো নিজে নিজক নিজে চাব লাগিব এতিয়া ঘৰত হলে ধৰি ল মাক হতে, মাক হতে চাই দিব বোলে খাইছেনে নাই ছোৱালীজনীয়ে বেমাৰ হৈ আছে। হয় কি খাইছে কি নাই সেয়া খবৰ ল'ব এতিয়া তাত অকলে অকলে এতিয়া নিজে নিজে খবৰ ল'ব লাগিব এতিয়া বোলে খাব মন যোৱা নাই নাখাও। ঘৰত হলে বেলেগ কথা ঘৰত হলে খাব মন যোৱা নাই এইটো আকৌ বেলেগ এটা কিবা এটা বনাই দিব জোৰ কৰিব তাত এতিয়া জোৰ কৰা মানুহও নাই। সেইকাৰণে নিজটো নিজে চেচ কৰিবা সদায় যদি বেমাৰ হৈ থাকে। তেতিয়া বিদেশত আকৌ বেমাৰ হৈ থাকিলে নিজৰে লছ। ইফালে কামো ক্ষতি ইফালে টকাও গৈ আছে সেফালে খাবও লাগে। বেমাৰ ঔষধ পাতিও আনিব লাগে। বহুত দিগদাৰ হয় মানে।
হয় আই মানে। লগৰ গিজনি ত চব টাইমত উম লগৰ গিজনীয়ে চব টাইমত নবনাই নহয় অ বেমাৰ হলেও নিজে বনাই খাব।
হয় নেকি অ। ইহত দুজনী যিকেইজনী যে গ'লগৈ সেইকেইজনী আহিছে নাই ফুৰিব কাৰণে।
নাই
সিহঁতে আহিলে মানে ভাল আৰু তোমালোকৰ বনোৱা সিজোৱা। সিহঁতে কৰে আহি আৰু হয়।
সিহঁতে বনোৱা সিজোৱা কৰে কিন্তু আমাৰ প্ৰব্লেম হয় আমাৰ দুইটো বেলেগ সিহঁতে ৰুমত থাকে সিহঁত আহিলে ডিষ্টাৰ্ব হয় আমাৰ ডিষ্টাৰ্ব হয়।
হয় নেকি।
উম আমি শুব লাগে সিহঁতে নুশুৱে মোবাইল চাই থাকে। কথা পাতি থাকেটো কি হয় কথা পাতি থাকিলে আমি কেনেকে।
অ সেইটো যেনিবা হয়। বহুত দিগদাৰ হয় এতিয়া আহেনো এতিয়া কি কৰিবা আও।
সেইটোৱে সিহঁতে আহিলে সিহত বহুত অসুবিধা হয়। আমি এতিয়া সবে একেলগে ডিউটি যাও একেলগে শুই থাকো একেলগে উ। উঠি যা আাৰ প্ৰব্লেম যায় কিন্তু সিহঁতে ঘৰৰুমতে থাকে আৰু কথা পাতি। মোবাইল চাই ওৱাছপ যায় খানা খাই সেইবিলাক।
উ সিহঁতৰ বেয় থানাত বিধে বিধে। বনাই থাকে খাই থাকে হয়। মে আ মাৰ একদম বহুত স্মাত তেহেতে আও।
এনেকুৱা নহয় আহি পেলা খাব মন গ'লে খাও নহলে। শুই থাকো একেলগে আকৌ একেলগে উঠো এটা টাইমত বনাও খাওঁ।
হয়।
সিহঁতে মানে আগতে এনেকুৱা আছিলে ডিউটি যোৱা। আত দুঘণ্টা আগতে উঠি যায়। উঠি একদম খানা চানা বনাই খাই তাৰপিছতে আমি আকৌ টাইম নহ'লে।
অ ঘৰিটো চাই মানে শুইয়ে থাকো আকৌ আও।
অহ। সিহঁতে এনেকুৱা নহয় আৰু সিহঁতৰক শুলে টোপনি আহে।
অ হয় তোমাৰ। আকৌ বাগৰতে বাগৰতে তাৰপিছত টোপনি আহিব। অকমান খিতিক কৰিলেও তুমি সাৰ পাবা। টোপনি নাহে আৰু টোপনি ভাঙা পিছতো টোপনি নাহে।
তাই তাই সিহঁত দুজনী এনেকুৱা নহয় মানে বিশ মিনিটত। টোপনি দছ ঘন্টা টোপনি মে উঠিব উঠি লৈ খানা চানা বনাই। গা ছা ধুই ৰেডি আৰু আমি সিহঁতৰ পাঁচ ঘন্টা হৈ গ'ল তে। তেতিয়াহে আমি শুম। এজানে।
অ এনে কি এতিয়া কি খানা বনাই।
এ কি বনাইছে চোৱা নাই আহ লোৱাইে নাই যি বনাই তাকে খাম। বলো বা পাচলি কাটি আছিলে চাজনা।
অ চাজনা এতিয়া কি। চাচিনা ভাজি খায় নে দাইলত দি খায়।
এ আলু দি বনাব চাগে।
হয় নেকি অ চ চাজনাটো এতিয়া। চব পা ।
অ।
চাজনাটো ভালকে বাকলি গুচাই তেতিয়া হেৰি কৰিব লাগে নহলে যদি বাকলিটো। থাকে তেতিয়াহ'লে অকমান শিঠা শিঠা লাগে। পিঠাটো পেলাই দিব লাগে যদি ভালকে বাকলি গুচোৱা যায়। এতিয়া চব খাই দিব পাৰে চাৰাত বহুত ভিটামিন আছে। আমাৰ ইয়া ইয়াৰ। অ খোৱা নেকি অ খাব লাগে চাত বহুত ভিটামিন তোমাৰ যে চুলিত উফি হৈছিল ভাল হলনে।
এই মাজে মাজে হৈ থাকে খব।
অ মাজে মাজে হৈ থাকে যদি। অ মাজে মাজে হেৰি হৈ থাকে যদি হেৰি কৰিবাচোন। আ নেমু ৰস দি আৰু নাৰিকল তেল মিক্স কৰি ধুনীয়া কোটি লবা কোটি লৈ তেতিয়া সানিবাচোন গুৰিত তাৰপিছত আকৌ তাত ধৰা লবা লৈ পিছদিনা ধুলেও কথা নাই বোলে দুঘন্টা ধুলেও কথা নাই দুঘন্টাতে একো ক্ষতি নাই থলে আৰু যে হেৰি তাত পোৱা নে নোপোৱা নাজানো আমাক গাওঁ আছে জবা ফুল আৰু এ দাৰিয়া ফুল কয় আমি হেৰি দাৰি ফুলো কওঁ কিতাপৰ ভাষাত ধৰি লও জবা ফুল কওঁ
জবা ফুল মানে আমাৰ সেয়াত ক ফ্রি কে পোৱা যায় অ আমাৰ সেইয়াত ফ্ৰী উম আমাৰ ইয়াত ফ্ৰী কে পোৱা যায় ইয়াত আকৌ চবৰে গছে ঘৰে ঘৰে থাকে ইয়াত ছিঙিব নোৱাৰি নহয় বেলেগৰ পৰা
অ কিনিলেও পোৱা নাযায়
কিনিলে পোৱা যায় কিন্তু সেইবিলাক ফুল আমাৰ সেফালে হয় যিকোনো ফুল পোৱা যায় ইয়াত পোৱা নাযায় ইমান গোলাপ ফুল পোৱা যায় উ
তাৰমানে সেইটো হেৰিত জবা ফুল আৰু তাৰ পাতকিটা ধুনীয়াকে মিক্সিত পিচি তেতিয়া ললে মানে সেই উফিটোও মৰে আৰু চুলি খিনিও ধুনীয়া চিকনা এটা উঠে মানে ভাল লাগে আ চুলিখিনি বহুত ভাল তাৰপিছ হয় নেকি হয় নেকি অ আমাৰ ইয়াত আৰু গাঁও জেগাত সে সেয়া লয় তাৰপিছত আকৌ কণী যে লোকেল কণী সেই লোকেল কণীটোত তেতিয়া ধুনীয়াকে একে চামুচ দি ঘুটি একমানো যাতে হেৰি অকয়াম কুহুমটো হে হেৰি নহয় টুকুৰা টুকুৰি হৈ নাথাকে উৰা ঘুটি কেনে তেতিয়া
কুহুমটো কুহুমটো কি কৰে
হম
কুহুমটো উঠাই দিব লাগে
বুজি পোৱা নাই
মানে কণী কুহুমটো লয় নে নলয় মাথাত
অ লৰা লৰাই বাতি এটাত লৈ পুৰা বাতিত লোৱাতকৈ হেৰি কাপত ল'লে নহ'লে গিলাচত ললে বেছি ভাল হ'ব
অ
ভাল হব হেৰি একদম পুৰা ঘুটি ঘুটি থাকিব লাগে ঘুটি থাকিব লাগে পুৰা মি হলি হৈ গ'ল নহয় সেইটো বস্তু তেতিয়া হেৰিত একদম চালৰ গুৰিত চালৰ গুৰিত চুলি মেলি মেলি মেলি তেতিয়া এনেকে চালক গুৰিত সানি থাকিব সানি গোটেই খিনিতে সানি ল'ব লাগে তাৰপিছত দুঘন্টামান ৰাখি তিয়া ধুই দিব লাগে তেতিয়াহে উফিটো মৰি যায় নহলে উফি হলে বহুত খোজাই টোন তোমাক খজোৱা নাই জানো এতিয়া ওকণি হলে ওকণি হলে যেনেকে সজাই সেনেকে সজাই থাকে আৰু জবা ফুল যে কৈছিলো সেইটো ললে আকৌ চুলি দীঘলো হয় আহ ভালো হয় চুলিখিনি। এতিয়া তাত পোৱাহে নাযায় এতিয়া সেইটো চাই এতিয়া।
চুলি,
কাৰোবাৰ সেই তোমাৰ লগৰজনী কবাচোন সেইপিনে পাই যদি লৈ আহিব।
অ এ ভণ্টি আহিব নহয় দি পঠাবচোন তাইৰ হাতত।
অ অ অ তুমি ভাল কথাটোয়ে মনত পেলাই দিছা বাৰু। অ ভণ্টি হাততে দি খেলা। ত দিছটালেও ক হেৰি হব নহয় ঘৰুৱা লেলি যাব। তেতিয়া আকৌ তোমালোকে লগে লগে ললেহে। উ লগে লগে ন লগেহে ভাল হাব নহলে ইমান হা
কচু কচু
অ হব দিয়া নহলে এতিয়া ৰাখিছো।
আহ আহ হ'ব দিয়া।